হেল্ল', অ, ক'ত আছা?
এয়া ঘৰতে আছো কোৱা?
অ'! কোৱা মানে, মই তোমাক কথা এটাৰ কাৰণে, ফোন কৰিলোঁ। এই, তোমালোকৰ গাঁৱত এতিয়া, শুনিছোঁ বোলে, ফাংচন পাতিছে হয়?
আমাৰ গাঁৱত পাতিছে বাৰু। এই, পৰহি মান, হ'ব চাগে। পৰহি মানে, হ'ব নেকি?
অ'! অ'! মানে, চাউণ্ড আৰু লাইটটো মানে, মই এনেকে শুনা পালোঁ! এতিয়ালৈকে ঠিক হোৱা নাই। তুমি কথাটো পাতিব পাৰিবা নেকি? মোৰতো চাউণ্ড লাইট আছেই, জানাই তুমি?
অ'! অ'! তোমাৰতো তুমি সেইবিলাকে কৰা বাৰু। মই জানোঁ! হেৰি, মই অ'! কমিটিৰ লগত সুধি কথা পাতি তোমাক মই জনাম, ৰ'বা। এনেও লাগিব বাৰু চাউণ্ডৰ, লাইটৰ।
অ'! মোৰ তোমাৰ, এইটো কি? মানে, চাউণ্ডটো মোৰ দেখিছাই! সেইদিনাখন তোমাৰ এই, আমাৰ টাউনত যোনটো প্ৰগ্ৰেম হৈ গ'ল।
অ'!
হয়! হিন্দী ছিংগাৰটো যে আহিছিলে। তাততো দেখিছা! লাইনে কেনেকুৱা আছিলে? পুৰা ধুনীয়া! চাউণ্ড কেনেকুৱা পালা তাত?
চাউণ্ড, গৈছোঁ গৈছোঁ। চাউণ্ড ভালে আছে বাৰু।
অ'! চাউণ্ডটো তোমাৰ সেইটোৱে। মানে, এতিয়া আকৌ, নতুনকে তোমাৰ ষ্টুডিঅ মাষ্টাৰৰ ডাবল চাৰিটা কিনিলোঁ। তাৰপিছত আকৌ, লাইনেৰে আণ্ডা কিনিলোঁ। মানে, এশ এখন প্ৰগ্ৰেমত মানে, এক্সট্ৰা চিট দিব পাৰা, এতিয়া মানে মোৰ, মানে চাৰিখন প্ৰগ্ৰেম একেলগতে চলিয়ে চলাই থাকিব পৰা হৈ গ'ল আৰু। এনেইতো তোমাৰ মেনুৱেল মিক্সাৰ আছিলে বত্ৰিশ জানুৱাৰীত। এতিয়া, তোমাৰ ডিজিটেলো কিনিলোঁ।
অ'! অ'! ডিজিটেল, ডিজিটেলটো ভালেই হয় বাৰু। তোমাৰ বেছি ভাল হয়! পাঁচ
তাকে, বাকী শুনা শুনানা! মোক মানে, তোমাৰ এই লাইটিঙৰ কাৰণে, অপাৰেটৰ এটা লাগিছিল। তোমাৰ চিনাকি কোনোবা আছে নেকি?
অপাৰেটৰ আছে বাৰু। এতিয়া, মই তাক সুধিব লাগিব মানে। সি বেলেগ কামতো গৈ থাকেতো।
বেলেগ কামো কৰে ন'?
অ'!
অ'! অ'! তাকে, এতিয়া তুমি মোক, সুধি ফিক্সটো ক'বা?
ফিক্সটো মই ক'ম বাৰু।
অ'! অ'! আৰু শুনা! মই তোমাক মানে, এনেকুৱা তোমাৰ, ধৰি পেলাই মই ভাবিছিলোঁ! বিজনেছ এটা কৰা আহি মোৰ মানে, অলৰেডি তোমাৰ ব্ৰইলাৰ, মুৰ্গীৰ, ফাৰ্ম এখন আছেইতো। তাৰপিছত এতিয়া মানে, মই গাহৰি ফাৰ্ম এখন খোলাও মানে, হেৰি ভাবি আছিলোঁ!
গাহৰি ফাৰ্ম, গাহৰি ফাৰ্মটো মইও খোলা কথা ভাবি আছোঁ! তুমি তেনে, মোৰ লগতে
মানে, আমি দুটাই তেতিয়াহ'লে মিলি পাৰি ন'! মানে অকলে দিগদাৰ ন'! এ, ধৰ কেতিয়া, অ'! কেতিয়াবা, মই নাথাকিলেও ধৰ তেতিয়া তুমি চলাই দিলা আৰু কেতিয়াবা ধৰ, তুমি নাথাকিলা? তোমাৰতো মই চলাই দিলোঁ।
অ'! সেইটোৱে, অ'! তুমি পাৰিবা আমাৰ চাইডতে মাটি অলপ আছে। আমাৰে মাটি বাৰু। তাতে, মই ঘৰ- চৰ তো বনোৱা আধা আছে বাৰু। তাতে, অলপ ভালকৈ মেৰামতি কৰি বনাব পাৰিম। তাতে ধৰক, খুলি দিব পাৰিম আৰু তেতিয়া।
অ, এতিয়া মানে তুমি গৰমটোতো দেখিছাই, ইমান গৰম।
অ।
সেইটো কাৰণে তোমাৰ এতিয়া ভাল ধৰ তলতো পকা হ'লে ভাল আছিল আৰু পিছ ওপৰতো দৰকাৰ হ'লে তোমাৰ ছটাই বেৰাই দি দিলো হয়।
অ-অ পকাটো নাই বাৰু আমাৰ মাটিয়ে হৈ আছে। পকা কৰিব লাগিব তেনেহলে।
পকা কৰিব লাগিব। আৰু ধৰ চিলিং ফেন দুখন হ'লেও ধৰ ভাল আৰু সিহঁতৰ মানে কি আৰু গৰমত গাহৰি বেয়া মৰি যায় না। তাতে পোৱালি দানা হ'ব, সেইটো কাৰণে।
ফেন-চেন লগাব লাগিব বাৰু।
অ, ফেন-চেন এইটো মানে ভালকে সেই কৰি কিমানকে পৰে দুয়োটাই মিলি কৰি
অ
অ
পাৰি বাৰু, তুমি বিজনেচটো ভালে ভাবিছা বাৰু।
অ' তাকে। মই মানে সেইটোয়ে মানে কৈছোঁ আৰু লগৰ দুটা মানক কৈছোঁ, সিহঁতৰ এইটো প্ৰতি ইণ্টেৰেষ্ট নাই।
অ
সেইটো কাৰণে তোমাৰ, মানে অকমান দিগদাৰ।
অ-অ, মই বাৰু আছে বাৰু, মই খুলিব মন আছিলে আগৰ পৰাই। সেই খালি মানে অলপ পইচা-পাতি দিগদাৰ হৈ আছে যে, সেইকাৰণে ভাবিছো কাৰোবাক যদি যেনেকে লগত পাওঁ। তেতিয়া মিলি পেলাই, খুলিবলে ভাল হ'ব।
অ, তাকেতো ন মইতো আছোঁ, মইও তোমাক হেল্প কৰিম না, মই এতিয়া মানে এতিয়া তোমাৰ মই সদায় ৰাতি, এইটো কি বুলি কয়? ব্ৰইলাৰ মুৰ্গী ধৰ কাটো। অ, মোৰ ধৰ ব্ৰইলাৰ কাটো। তুমি যদি লাগে ধৰ, কেতিয়াবা তোমালোকৰ এইটো চাইডে বিয়া-চিয়া হ'লে জনাবা।
অ-অ, জনাব লাগিব বাৰু, জনাম বাৰু।
মানে মই তেতিয়া দিব পাৰিম আৰু মোৰ পৰা নিয়ে বাৰু বহুতে। নিয়ে-নিয়ে, মানে নিজৰে ফাৰ্ম আৰু। বেলেগতকে মানে মোৰ তাত অলপ দামটো কম মানে। আছে যেতিয়া, দুটকা কমাই দিলেওঁ ধৰ ইমানটা হেৰি নহয় ন।
অ-অ
সেইটো কাৰণে।
অ, বাকী-বাকী খবৰ খাতি কোৱা?
বাকী খবৰ খাতি ভালেই বাৰু। তোমাৰ?
আছো আৰু দিয়া। ঘৰত কেনেকুৱা চবৰে?
ঘৰত ভালেই। তাকে এতিয়া মোৰো সেইটো কি বুলি কয়? লগৰ এটা বাৰ্থডে তাকে তালে যাব লাগে।
অ-অ, বাৰ্থডে কেতিয়ালে?
বাৰ্থডে তোমাৰ এইটো আহ, মানে আজি ৰাতিয়ে, মানে কাইলে তাৰ বাৰ্থডে, কিন্তু আজি ৰাতি মানে তোমাৰ এ যাব লাগিব আৰু একে লগৰ যে।
অ-অ
অ, সেই লগৰ চিনি পাবা, থিতি থকা বুলি।
অ-অ-অ, সি ন লগৰ যে, লগৰ যে। এতিয়াতো গ'লে ভাল পাব বাৰু নগলেহে বেয়া হ'ব কথাটো।
তাকে মই চাইচে মোৰো এতিয়া কাম বহুত নহয় তাকে কি কৰিব পাৰো, যদি মিলে তেতিয়াহ'লে গুচি যাম।
অ যাবা যাবা গোলে ভাল পাব।
অ, তাকেতো এতিয়া একেলগতে থকা হয়। তাকেই এতিয়া মই মানে টাইম মিলাবই পৰা নাই নহয়, তে তাৰো এনেকুৱা বক্স-চক্সৰ প্ৰতি বহুত ইণ্টাৰেষ্ট। তেতিয়া মোক কৈছে যে, তোমাৰ মিচিন বক্স এনেকে লৈ আহিবা। এতিয়া মানে মোৰ ঘৰত নায়েই এবোৰ চব ভাড়া দি থোৱা তাকে এতিয়া
ভাড়াত দি আছে নেকি? এটা হলেও নাই নে তোমাৰ ঘৰত?
নাই আছে বাৰু তেনেকুৱা মই তাকে আছে তাকে ভাল এ টা দিব পাৰিলে মোৰো ভাল লাগে হয় নাই?
অ, চাবা তুমি কাৰবা তাল কাবাতাত আছে যদি তুমি তাক ফোন - চোন কৰি সোধা এদিনৰ কাৰণে
অ সেইটোয়ে আমাৰ এইটো কি বুলি কয় সুধি কৰি চাওঁ, সুধি কৰি মই তোমাক আ ভা জনাম আৰু। পাত্তা অ সুধি কৰি পেলাই মই ধৰ তাক জ আছে তোমাক শুনা না? এ এতিয়া মানে মৰ এইটো যে মই কৰিলো মানে বা গা মানে ব্ৰইলাৰ ফাৰ্মটোতো আছে এতিয়া গাহৰি ফাৰ্মো যোনটো কৰা ধানদা মাৰিছো তেয়া মানে মই অলৰেডি মই ঘৰতটো মানে মোৰ কৰা হৈয়ে গৈছিলে এনেকুৱা ঘৰ - চৰখিনি মানে চব পাই বেৰা আনি কৰি থৈ দিয়া আছিলে মানে তলটো পকা কৰিলে হল হৈ গ'ল হয় এতিয়া তোমাৰতো অ ধৰ তল পকা কৰা, তুমি এটা কাম কৰা তুমি তোমাৰো তলখিনি পকা কৰি দিয়া
অ।
হা, তাৰ পিছত মোৰ ধৰ তোমাৰ এইখিনি চটাই বেৰাখিনি মই দি দিব পাৰিলো সেইপিনৰ পাতো মিলিয়ে যাব।
অ মিলি যাব বাৰু এতিয়া এনে সেইটো কৰাই ভাল ন?
অ সেই
অ তাকেই, এতিয়া খৰচটো কমি যাব ধৰ এটাৰ ওপৰত।
অঁহ।
উম। পাৰি বাৰু কৰিবলৈ, বাকী মোৰো ৰ'বা হেৰি আবেলিকে মই আকৌ দোকান খুলিব আছে যে?
হয় নিকি?
উম মোৰ কম্পিউটাৰ দোকান আছে নহয়, তুমি নাজানা নেকি মই খুলিলোতো।
অ আ কি কোৱা ডাঙৰ নে সৰু?
ডাঙৰে বাৰু, মই মানে উম, সন্ধিয়া খোলো সদায়।
অ।
বাকী মোৰ লগতে আৰু এটা ল'ৰা ৰাখিছো আৰু অকলে নোৱাৰি যে কামবিলাক।
অ মোক মানে তেনেকুৱা কাম এটা দৰকাৰ আছিলে পাৰিম নেকি বাৰু? মোৰ কম্পিউটাৰ চাৰ্টিফিকেট আছিল বাৰু। অঁ মই কম্পিউাৰ কৰিছিলোঁ নহয় আই টি আইত।
অ অ তেনে মই বাৰু কাম দৰকাৰ হৈয়ে আছে ল'ৰা এটা মই মানে খালি ছেটাপটো যোগাৰ কৰিলেই হ'ল মানে আকৌ এটা আনিব লাগিবতো কম্পিউটাৰ। আনি পেলাই ধৰ এইবিলাক জো চেট আপ কৰি পেলাই তেতিয়া তুমি আহিব পাৰিবা আৰু মোৰ দোকানত।
অ অ এইটো কি বুলি কয়, মোৰো তোমাৰ মানে হেৰি কৰা এনোকুৱা মানে কম্পিউটাৰ - চম্পিউটাৰ আছিলে অলৰেডি।
আছে নিকি?
আছে আছে।
অ আছে যদি তুমি তেনে কিনাতকে আ তুমি তোমাৰটো লৈ আনি আমাৰ ইয়াতে চেট আপ কৰি তেতিয়া ধৰ মোৰো খৰচটো কমিলে হয়। অ, তেতিয়া তোমাৰ হৈ গ'লহেঁতেন।
অ, হব তেতিয়াহলে মই তোমাৰ বাৰু মিলাই কৰি দিম দিয়া।
অ এনে তোমাৰ কি তোমাৰ কিমান জি বি ৰেমৰ আছে তোমাৰ হেৰিটো?
কা মোৰ, মোৰ তোমাৰ ওৱান টি বি।
ওৱান টিভি ন।
হুম হুম।
মণিটাৰটোতো ভালে? অলপ ডাঙৰ লাগে মানে কামবিলাক কৰিব কাৰণে অ। অ অ, তেনে ভালেই হ'ব বাৰু উম।
এই নাই ভালে কিনিছ জিলো মানে মই সেই গেম চেম খেলি থাকা হয় যে জি টি ফাইভে এ ফ্ৰী ফায়াৰ এনেকুৱা সেইটো কাৰণে হাই দেম প্ৰচেছৰ ভাল লাগে ন।
অ অ।
মানে মোৰো এতিয়া মানে কি হ'ল মই তোমাৰ আগতে ভাল ফোন নাছিল ন এতিয়া তোমাৰ মানে কিনিলো তোমাৰ স্নেপ ড্ৰেগন, অ প্ৰচেছৰ থকা। এটা, তাৰ পিছত এতিয়া তাতে খেলা হয় ধুনীয়া একদম হেৰি হয়। মানে ফাৰ্ষ হয় বস টোতো তাতে মানে এইটো ইউজ কৰাই নাই আজি ক দিন হ'ল ছমাহ - সাতমাহ মানেই হ'ল।
অঁ।
অ তাৰপিছত দিয়ে সেইটো কাৰণে মানে মই এইটো তেনেকেই আছে তাৰপিছত মানে তোমাৰ লগত তালৈকে লৈ গৈ পেলাই তোমাৰ লগত তাতে ইউজ কৰিব পাৰিম আৰু।
অ পাৰিবা পাৰিবা কিয় নোৱাৰিবা।
অ, তেতিয়াহ'লে আ ঠিকেই হ'ল এতিয়া তোমাৰো ধৰক উম খৰচটো কমি গ'ল, মোৰো কমি গ'ল হয় নাই? মই অ তাৰপিছত ধুনীয়াকে এইফালে কম্পিউটাৰটো থাকিলে, ক কম্পিউটাৰ ধৰক আমি সন্ধিয়া বহি দিলোঁ, বাকী দিনটো ধৰ আমাৰ যোন তো মই গাহৰি ফাৰ্মৰ কথা কৈছিলোঁ
অ অ অ গাহৰি পাম ন অ।
অ সেইটো তোমাৰ ধৰ লাগি ভাগিলো।
উম উম।
চাফা - চুফা কৰা তেতিয়াহ'লে পৰা যায় ন।
পৰা যায় বাৰু। কথাটো, বাকী খালি আমাৰ মানুহ দুজন লাগিব আৰু এক্সট্ৰাকে।
অ মোৰ মানে লগৰ
টো ধৰ তুমিও থাকিব নোৱাৰিবা কিছুমান সময়ত ময়ও নোৱাৰিম এটা সময়তে?
অঁ অঁ মোৰ মান, অঁ তাকেইটো মানে মানুহটো দৰকাৰ হয় মানে এতিয়া এ তোমাৰ নতুনকৈ ইণ্ডাষ্ট্ৰি এটা খুলিছে ইণ্ডাষ্ট্ৰিত মানে এনেকুৱা এল মানে কাম কৰা মানুহ দুটামান মই দেখিছিলো এই পুটকা ইণ্ডাষ্ট্ৰি বুলি।
পুটকাই ন, অ সেইটোতো তোমাৰ অ শুনিছো মই নামটো এইটো বোলে ভাল ইণ্ডাষ্ট্ৰি।
গাঁৱৰ ভাল ইণ্ডাষ্ট্ৰি তাকে সেইটো মানে এতিয়া মোৰ মানে তোমাৰ এই মানে ইণ্ডাষ্ট্ৰিটো বহুত ভাল কাম হৈ আছে বুজিছা। বহুত ভাল ভাল কাম কৰে, মই তাকে এতিয়া মোৰ যোনটো চাউণ্ড লাইটৰ মানে বিজনেচটো আছে ন
অ অ।
টো তোমাৰ মই হয় নে তেনেকে সেইটো নামেৰে ইণ্ডাষ্ট্ৰিটো খুলিম বুলি ভাবিছো।
পাৰিবা বাৰু।
অ মানে পু পুটকা ইণ্ডাষ্ট্ৰি এয়াৰলাইন বুলি দি দিম আৰু।
অঁ অঁ। বেয়া নহয় বাৰু। তাতটো তোমাৰ চাউণ্ডৰ হেৰিবিলাকহে থাকিব ন চাউণ্ড লাইটাৰ?
অ অ তাত তোমাৰ অ মানে তোমাৰ এনেইতো মোৰ আগতে চাউনটোৰ নাম পুচি চাউন আছিলে?
অ।
এতিয়া তোমাৰ মানে আমাৰ কি হ'ল আমাৰ মেকুৰী এজনী আছিলে মই বহুত মন কৈছো, মানে জীৱ জন্তুক মই বহুত ভাল পাওঁ।
অ অহ।
চা, তাৰ পিছত সেই জীৱ জন্তুক ভাল পাওঁ। তাছত মানে মেকুৰী এজনী আছিল মৰি থাকিলে মানে- বহুত বেয়া লাগিছিল। মই সেইটো কাৰণে তোমাৰ মানে তাইৰ নামতে মানে মই সে এইটো ব্ৰেণ্ডে খুলি দিলোঁ। এতিয়া মানে মই এইটো নামৰ, পুট্‌কে ইণ্ডাষ্ট্ৰি নামৰ মই এইটো খুলিম আৰু।
অ অ পাৰি পাৰি।
অ পাৰ ঠিকেই, তাকে মও ভাৱি আছোঁ, এইটো তেতিয়া কৰিম আৰু। এতিয়া শুনা, মোৰ মানে লাইটৰ অপাৰেটৰটো আছে তুমিটো মিলাই দিম কৈছাই?
অ অ মই মিলাই দিম বাৰু।
অ তেত্ তুমি মিলাই দিবা আৰু ন?
মিলাই দিম বাৰু। মই খালি তাক ফোন এটা কৰি ল'ব লাগিব। সি মানে বেলেগ কামটো থাকেটো।
অ হয় বাৰু। ম-
পাৰে, পাৰিলে বাৰু মই তোমাক জনাম। যদি নোৱাৰে আৰু তুমি তেনে কিবা এটা মিলাবা আৰু বেলেগ এজনৰ।
অ হ'ব। মই বাৰু সেইটো তোমাৰ মিলাম। তুমি খালি এইটো কি বুলি কয়? দেৰি নকৰিবা যিমান পাৰা জল্দি কৰিবা। মই বেলেগক নোশুধো আৰু।
অ, অ মই শুধিম বাৰু অলপ পাছতে। মই মানে এই অলপ মানে মোৰ এই বিজনেচৰ কাম এটা কৰি আছিলো লেপ্‌টপতে। পিছত সেইত উম উম, সেইটো ফ্ৰী হলেই মানে, মই তেতিয়া তোমাৰ কথাটো শুধিব পাৰিম আৰু।
অ অ, পিছে তোমাৰ লেপটপ, কিহৰ লেপটপ?
মোৰ তোমাৰ এইটো এইটো মই মানে হেৰি পৰা আনিছিলো। বেলেগে অৰ্ডাৰ দি পেলাই। সেইটো তোমাৰ ভালেই বাৰু। তোমাৰ টু টি বি ৰেম আছ- ছে, প্ৰচেচাৰো ভাল তোমাৰ, চব ভাল, চব খেলিব পাৰি তাত। কাম কৰিবও পাৰি।
মানে কিহৰ এপ্পেলৰ নে, তোমাৰ আচোচ, চেমচাং কিহৰ?
এইটো তোমাৰ এপ্পেলৰ বুলিও ক'ব নোৱাৰি। এইটো তোমাক কেনেকে- কম এতিয়া নামটো হ'ল তোমাৰ হেৰি উম, কি আছিলে, নেন'ভ।
প্লেন'ভ?
অ অ।
প্লেন'ভৰ যেতিয়া, অ। তে ভালেই দেখোন। অ তেতিয়াহ'লে
ঠিকে আছে ন? পাছত লগ পাম।
পাছত বাৰু লগ পাম দিয়া। ঠিক আছে পিছত কথা পাতিম দিয়া ন?
অ, অ ঠিক আছে দিয়া।